উ,
হেল্ল'? উম, আহ, শুনিছোঁ দিয়া।
চাহ পানী খালে?
চাহ-পানী নাই খোৱা, এই ভাতে সোনকালে খোৱা হ'ব আৰু, ভাত হ'ল।
হ'ব এতিয়া। উম।
এ' দেউতা আহি পোৱা নাইহি যে, হেৰি কিবা লেটেকু নে কঠিল কি লৈ গৈছিল জানো, মই গ'মেই নাপালো।
অ,
পথালে গ'লো, পিছবেলা নগ'লো যেনিবা। তা লৈ থাকোঁতে কিমান সময় গ'ল গমেই নাপালোঁ। এ তৰকাৰি বনোৱাৰ নাই শুকান এইয়া প তল আলু আৰু লেছেৰি এনেকে চব্জি বনালে, এ গৰমত কি তৰকাৰী বনাই খাই থাকিবা? পানী দিয়ে খাম বোলোঁ। উম' তাকে সেই চাটনি অকন বনালো।
অ'।
বুটে আৰু বাদামে।
উম।
হেৰিও নাই যে, আৰু কিবা কিবি লাগিছিল বোলে, এনেকে নৰসিংহ পাতো দিব পায় আকৌ। এই পদিনা-
ধুনীয়া লাগিব উম, পদিনা নৰসিংহ
উম'। এ আছে ওচৰতে মুচন্দৰি এনেকে, এতিয়া ৰাতি হ'ল আৰু। আৰু যিহে জোকৰ উৎপাত কি ছিঙিম আৰু ভয়তে হেই, অকল বুতে আৰু বাদামে দি দিলো। এই দিনত, অ' ভাল লাগিছে বাৰু অলপ টেষ্ট কৰি চাইছো।
দিনত হ'লে এটা এটা বিচাৰি পেলাই বনাব পৰা যায়।
অ'।
ৰাতি আৰু দিগদাৰ।
অ' সময়ো নহয় গৈ যে ইয়াৰ লগত। তাৰহে মনত পৰিলে বুট কেইটা দেখোতে, অ' বোলে চাটনি খাওঁ খাওঁ কে খাবই পৰা নাই। আজিয়ে খাওঁ আৰু। অ বুট কালি তিয়াইছিলো এ অ অ বুট ভিজাই থৈ দিওঁ মই ভিজাই পেলাই ধুই দিওঁ এই হেৰি কি কয় এ গজালি যে গাজ ওলাব কাৰণে দি দিওঁ অ অকন অকন গাজ ওলালে মিঠা মিঠা খাই ভাল লাগে আও প্ৰটিনো পোৱা যায় নহয় গাজলি ওলা বুটত বুট মগুত তেনেকে গাজ ওলা খাওঁয়ে মই এতিয়া মানে এইকেইটা গাজ ওলাব নিদিলো আৰু
বুট আৰু মগু গাজুুলি আহিলেহে এনাৰ্জি পোৱা যায়
উম উম এই মিঠা মিঠা খোৱাদো ভাল কিন্তু সেয়া
অ
গাজুলি ওলালে এ এতিয়া মই এনেকে খাই বেয়া পাৰ যেতিয়া গাজ ওলাই তেতিয়া খাই খাই অভিয়াখ হ'ল যে যেতিয়া গাজ ওলাই তেতিয়াহে খাই ভাল লাগে
মিঠা মিঠা লাগে আমাৰো ঘৰত এই ঘৰৰ মগু তাত ঘৰত কৰা আৰু দি পঠিয়াই নহয় সময় মই তিয়াবিলাক গাজৰি আহি আহিয়ে খাওঁ ভাল লাগে খাই অ আৰু ফুলি যায় বস্তুটো সৰহ হৈ যায়
অ ফুলি যায় যে
বৰ টেষ্টি লাগে খাই এইকেইদিন খোৱাই নাই খাব লাগিব হেৰি মোৰ দাতো হেৰি হৈ আছে বুলিয়ে সেই যোৱা হোৱা নাই
মই সে তেনেকে খাই থাকোৱে উম সে মায়ে মা সোনকালে সোনকালে শুৱ ভাতকেইটা বনালে অ ভাতকেইটা বনালে তাৰ পিছতে চব্জিখনন বনাই হ'ল আও মই মিক্সিতে দিলো আৰু দুই তিনটা বজিলে আৰু শেষেই হলেই
অ
পটাত পিচিলে মানে বেছি ভাল লাগে কিন্তু এতিয়া গধূলা টাইমত ইমান পিচি থাকিম আৰু
পাতাত পিছিলে টেষ্টিটো বেছি আহে
অ কাৰেণ্ট থকাৰ কাৰণে সেই মিক্সিতে দিলো হ'লেও পটাত পিছা মানে শুৱাদটোৱে বেলেগ আৰু
খোৱা যিকোনো বস্তুৱে
উম
অ এই সময়ৰ নাটনি আকৌ কেঁচুৱা লগত
উম
তথাপিও মানে এনেকে অলপ চাহটনি হলে খাবলৈ ভাল লাগে আৰু
উম উম সেই যিকোনো ভাততে তোমাৰ চাটনি অকণ হলে খাইয়ো ভাল লাগে এতিয়া সেয়া চাটনি কণ এ নেমু ভাল এ মজা নাই যে এসপ্তাহও হোৱা নাই তাকে উপায় নাই উলিয়াই পেলাই খাই অ ডিজিও খাইছে মাৰ ভালে লাগিছে সৰিয়হ অকন দিয়াচোন এতিয়া সে অকন দিয়াচোন তেনেকে মই বোলো খাব হোৱাই নে ভালকে মজাই নাই তথাপিও তেলটো জ্বলা যে অকন লৈ পেলাই চেলেকি চেলেকি খাই দেহাই
অ তথাপিও ভাল লাগিব খাব
অ তথাপিও খাই ভাল লাগিছে মজা নাই যদিও উলিয়াই খালেই মানে
কেতিয়াবা এনেকে খ বস্তু লাগে মোৰো কেতিয়াবা আ আচাৰ বনালে নমোজোতে এডোখৰ দুডোখৰকে লৈ খাই আধা আধি হয়ে।
অঁ' এ নহয় মজিলে বেছি ভাল লাগিব।
উমঁ' ৰুক্মিণীয়ে গাছ টেঙা আচাৰ বনালে নহয় সেইদিনাখন।
উমঁ' তাকে, অঁ' বৌৱে সিদিনাখন ফোন কৰি সুধিছিল মোক। কৈছে গাছ টেঙা কাটিছে নে বুলি বেলে, আমাৰ ইয়াত চালি চেঙা তেনেকে গাছ টেঙা নাকাটেয়। এতিয়া ভুলুকা বাঁহ কাটে মানে এইবাৰ আমাৰ ইয়াতে ইমান সোপা ভুলুকা বাঁহ কাটো বুলি ক'লে আমি বহুত কাটিব পাৰোঁ। কিন্তু আমাৰ নহয় সেইটো যে নাখায় মানে সেইটো খালে বোলে এই সেইটো খালে বোলে জণ্ডিছ বেমাৰ বেছি হয় বুলি কৈছে মায়ে মানে ই হয় শাহু মায় আৰু। এতিয়া সঁচানে মিছা না অঁ' সঁচা নে মিছা নাজানো আৰু এতিয়া আমাৰ ইয়াত কোনোৱে নৱনাই চালি চিঙা গাঁৱত যে। এই মাজত সি সিটো চাইডত দুই এটা বনাই নেকি নাজানো বাৰু।
অঁ' সেইদিনাখন ৰুক্মিণীয়ে ক'লে গাছ টেঙা আচাৰ বনালোঁ মই টেঙা ঘৰৰ পৰা আনিব লাগিব বনাম।
উমঁ' মই আকৌ খাইও ভাল নাপাওঁ কিয় জানো।
মই গাজ টেঙা নাপাম, এই তৰকাৰীটো ভাল পাওঁ, এই আচাৰটো ইমান মইও ভাল নাপাওঁ। তথাপি আলহী-তুলসী আহিলে উমঁ'।
আমাৰ ইয়াৰ ঘৰৰ মা কৌতলিত, কৌত তলি মাইয়ো খাই মানে চাহেয়া মানে বাঁহৰ গাছ টেঙা আচাৰ অকণ হ'লে একোৱে নালাগে। মই আকৌ ইমান খাওঁ এ সেইটো কিয় ইমান বেয়া পাওঁ।
কিছুমান মানুহে কি জানে এই পানী দিয়া ভাত ল'ব গাছ গাছ টেঙা আচাৰ অকণমান ল'ব এক কাঁহী ভাত খাই দিয়ে।
অঁ' আমাৰ মায়ো তেনেকুৱা ঘৰত তেনেকে খায়, সেই গাছ টেঙা আচাৰ অকন ল'ব আৰু মই আকৌ খাই বেয়া পাওঁ গোন্ধটোয়ে কিবাকে ওলাই যাওঁ ওলাই যাওঁ কৰে।
কিন্তু অঁ' এ গোন্ধটোৰ কাৰণে মইও বেয়া পাওঁ। কিন্তু কিছুমান আচাৰ, উমঁ'। কিছুমান আচাৰ আকৌ খালি খালি আচাৰটো হ'লে ভাত খাব পাৰিম। গাছ টেঙাটো লগত মইও নোৱাৰোঁ।
নোৱাৰো নহয়, মই যে একে গোন্ধটোৱে বেয়া পাওঁ, সেই মই ভাত গিলাহে নাযাব। এনেকুৱা মানে সেইটো যদি ওচৰত খাই থাকে মোৰ ভাতে গিলা নাযাব এনেকুৱা। বাকী ম মছন্দৈ, পদিনা পৰা আদি কৰি গোটেইখিনিয়ে খাওঁৱে। সৰিয়হ খলিহা এনেকে খাওঁ কিন্তু সেই বাঁহৰ গাজটোও খাব নোৱাৰো মানে।
উমঁ' উমঁ' হয় কিছুমানো কিছুমান বস্তু খাবলৈ মন নাযায়।
উমঁ। বাকী খাইছোৱে দিয়াচোন প্ৰত্যেকটো বস্তুৱে।
অঁ' খোৱা হয় আৰু।
সেইটোহে খোৱা নাই আৰু গাছ টেঙা আচাৰ।
উমঁ। আমাৰো এইকেইদিন সিদিনাখন লাও অনা খাই শেষ হোৱা নাই এক চিতা আছে। সেই তাকে এতিয়া কাটি লৈছোঁ। তাকে, বনালোঁ ন' মই জুলিয়ে খাব লাগিব যে পিটিকা চিটিকা খাব ভাগৰা দিগদাৰ খাব লে।
উমঁ' তুমি শুকান খাব নোৱাৰিবা নহয় এতিয়া।
অঁ' নোৱাৰোঁ, সেইটো কাৰণে মানে সেইডোখৰ লাও ডোখৰ বোলো আজি শেষ কৰি দিও আৰু।
উমঁ।
তাকে কাটি লৈছো বনাও ভাত কেইটা
কি কি কাতিচা লাও আৰু দাইল নে কি
অ সেই আলু আলু দালি নাই মচুৰ দালিটো টেঙা যে
উম উম
টেঙাত পৰি যায় টেঙা খাব দিয়া নাই তিনদিনমান
উম উম
মগুৰ দালিও আছে এই হেৰি মানে ডলা দালি নাই গোটা ফালাটো নাই যে গোট
অ সেৰি উঃ হেৰিত মই হেৰি বৰ্ণালী লহতে ফোন কৰিছিলে নেকি
নাই নাই কোনো কৰা নাই
ট্ৰেইনিংত গৈছে নেকি আজি
অ গৈছিলে বৌৱে, বৰ্ণালী একেলগে দুইজনী স্কুটিতে হেৰি বৰ্ণালী অ চৰি হেৰি আপোনালোকৰ গোটৰ আপুনি আকৌ এইয়া আকৌ সেইয়া ৰাজুৰ ৱাইফ যে
অ অ
তেখেতেহে আছে কৰিবলৈ বাকী সকলোৱে কৰিলে এতিয়া তেখেতে বোলে গহা নগাঁৱত আছে নে কি পিছে মই কৰি দিয়া হয় এতিয়া
নহয় এজনী নোহোৱাকে আপলোড দিব নোৱাৰিব ন
নহয় নহয় নহ'ব লাগিবই যে এতিয়া কি বব্যৱস্থা কৰিম মই এনেকুৱা চিষ্টেমলৈকে চাইছিলো ভিডিঅ' কল কৰি পেলাই দিবলৈও মই চাইছিলো বেলেগ এজনী ট্ৰাই কৰি আমাৰ গোটৰে পৰা কিন্তু নোৱাৰো নহয়
নহয় ভিডিঅ' কল নহয় মানে কি জানা এ তাই মানে কি হয় কি কয় এ ফনে ফোন কেমেৰা লৈ পেলাই মানে সন্মুখত আৰু সেইটো নহ
ফোন কেমেৰা কৰিবলৈ ভিডিঅ' কলৰ কৰিলেহে হ'ব চকু টিপ মাৰিব লাগিব না
নহয় নহয় এই মই এবাৰ তেনেকে কৈছিলো মানে এয়া
অংগনবাদীত হয় বোলে আশা আৰু অংগনবাদীত হয় তাত
অ আশা আৰু অংগনবাদীত অ তাত মানে মই সেই সন্মুখৰ পৰা লৈছো আৰু চকু টিপ অ চকু টিপ মাৰি মাৰি ভিডিঅ' এটা কৰিলো
অংগনবাদীত হয় বুলি কোৱা কাৰণে মই কৰি চাইছিলো তেনেকে কিন্তু আমাৰ চিষ্টেমটোত নহয় গম পালে এই এজনী আহি কৈছিল নহয় মাকৰ ঘৰত গ'ল যে তাই কৈছ অংগনবাদীত এনেকে কৰিলে হয় চকু টিপ মাৰি সেনেকে ফোন কেমেৰা হেৰি কৰি পেলাই বুলি
উম
তাৰ পছত মই ঠিক আছে হ'ব মই কৰি ট্ৰাই কৰি চাওঁ বোলো সেই বুলি কয় কৰিলো চাৰি বাৰ কৰিলো চাৰি বাৰো কেনঞ্চেল
নহয় হেৰি তোমাৰ ভিডিঅ'টো পঠিয়াই দিছে এনে ডাইৰেক্ট হেৰিয়া ভিডিঅ' কল কৰিয়ে
ভিডিঅ' কল কৰে ভিডিঅ' পঠালেও নহয় এইটো মানে স্কেনিং নহয় এইটো স্কেনিং যে
অ
নহয়গে মানে
তাকেইটো নহয় এতিয়া যদি তেনেকে নহয় তাইতো ৰৈ যাবগৈ ন এতিয়া যদি আহি নগাঁও
অ এতিয়া তাইৰ লগতে এতিয়া আপলোড নহ'ব নহয় গোটটোলৈ দহ তাৰিখলৈ ডেট দিছে বৰ ডাঙৰ কথা হ'ব এতিয়া
উম
কি কৰা যায় এতিয়া, আপোনালোকে অকমান খবৰ খাতি কৰিবচোন।
উম' খবৰটো ল'ম বাৰু, যদি ইয়ালে আহে বা তথাপিও পাৰা যাব ন, কিন্তু- তাত থাকিলে আকৌ কোনে তালে যাবগৈ? তে নগাঁৱৰ পৰা আহিল নে নাই মই গমো- পোৱা নাই নহয় হেয়ি এ এজনে ফোন কৰি কৈছে, কৈছে আমাৰ গোটৰ কাম নহব নহয় বুলি কলে।
অঁ'
মই বোলো কিয় মইয়ে তোমালৈ ফোন কৰিম বুলি ভাবিছিলো হে, মই বোলো খাই কৰি লওঁ আও। ফোন এটা কৰি সুধিছা মই বোলো কিবা উপায় আছে নেকি বুলি পেলায়।
উম' তাকে, এতিয়া- অঁ অঁ সিহঁতৰ বনীয়েকৰ লগত ৰাতিপুৱা আহিছিলে সি মাক হঁতে নিব আহিছিলে। তাকে বোলো ভাত কেইটা খাই যাব দিছে যে সেই তাকে একেলগে বনাইছো।
উম' সিহঁতে মাছ মাংস নাখায় আও।
নাখায় নাখায়, দেউতাকে খায় মাকে নাখায় যে নিৰামিষে বনাইছো।
উম উম' মাছ চাচ অনা নাই আৰু আজি।
নাই নাই নাই নাই, মই খাব পৰা নাই ত' কালি মানৰ পৰা খাম আৰু খাব দিয়া নাই যে তিনিদিনমান।
অঁ অঁ বিশেষকে আকৌ হেৰি মানে জোৰ পাব যে তাত ন মাছ। মাংসটো বাৰু দুূৰৰে কথা, মাংসটো এতিয়া খাব নোৱাৰিবা।
তাত এতিয়া লগাব নোৱাৰো নহয়, উথনি গোটা ল'বলৈ বিচাৰিছে আৰু পানী কুলকুলিয়া থৈ আহিছো আধা ভাত খোৱা- ভাতে গৈ
উম' লাহে লাহে খাবা আক।
উম' লাহে লাহে চামুচে দিয়ে খাই আছো এটা চাইডে দিয়ে।
টান ভাত খাই থকা যে, একে মানে বেছি হেৰিটো সিজা ভাত- টো খালে কিবা ভাল নালাগে ন, বেছি সিজালে আৰু মানে খাই জুতি নালাগে। তুমি তেনেকে খোৱাতকে হেৰিকে বনাই খাবা, খিচিৰিকে বনাই খাবা।
অঁ' হ'ব দিয়ক নহ'লে ন।
অঁ অঁ দিয়া, অঁ হ'ব দিয়া।